হেল্ল'
অঁ শুনা পাই আছা?
এই অ শুনি আছো তুমি কি কৰি আছা পিছে?
মই আছো এনে বহি। তুমি কি কৰি আছা?
হেল্ল'!
হেল্ল'!
অঁ খবৰ পাতি ভাল উম।
অঁ বাকী খবৰ ভালেনে?
অঁ খবৰ ভালে ৰবা। তোমাৰ খবৰ কেনেকুৱা? অ তোমাৰ খবৰ কেনেকুৱা?
মইয়ো ভালে আছো এতিয়া।
অঁ। এই আমাৰ ইয়াতে বৰষুণ হয় দি আছে ন তাৰ কাৰণে নেটৱৰ্কৰ অলপমান ইছু আছে।
অ আমাৰ ইয়াতো বৰষুণ দি আছিল, এটিয়া নাই দিয়া বাৰু।
অঁ।
এতিয়া ভালকে শুনা পায় আছে ন?
অঁ শুনি আছোঁ মই। তুমি শুনি আছা?
অঁ শুনি আছোঁ বাকি আৰু তুমি কি পঢ়ি আছা এতিয়া?
এতিয়া মই হেৰি ছিক্সত ছেমিষ্টাৰত পঢ়ি আছোঁ ডিগ্ৰী কমপ্লিট হলে কব গলে। তোমাৰ?
অঁ মই এইবাৰ ফিফ্ট চেম পামহে।
অ ফিফ্ট চেম পাবাহে আচ্ছা।
অঁ।
ঠিকে আছে বাৰু।
অ।
অ কি বুলি কয় এনে তোমালোকৰ শিক্ষা বিলাক কেনেকুৱা তাৰে তোমালোকৰ কলেজৰ?
আমাৰ কলেজৰটো ভালেই ক্লাছ এইবোৰ কৰোৱাই ভালকৈ শিকায়। আৰু স্কুলততো জানাই কেনেকুৱা ধৰণৰ থাকে টিচিং।
অঁ সেইটোৱেটো স্কুলত
লাগে অংগনবাড়ী বা এনেকে নাৰ্চাৰী, কেজি, এল কে জি সেইবোৰ পাছ কৰিব লাগে। পাছ কৰাৰ পিছত আকৌ উম অ প্ৰাইভেটত পঢ়িছিলোঁ।
উম তাৰপিছত?
তাৰ পিছত আমি ক্লাছ টেন লৈ পঢ়িব লাগে পঢ়ি কিনে মেট্ৰিক দি কেনে তাৰপিছত আকৌ দুই বছৰ হাই ছেকেণ্ডৰী দিব লাগে। তাৰ পিছতহে আমি গ্ৰেজুৱেচনত
তোমালোকেতো চি বি এছ চি হয় তেতিয়া হ'লে?
আমি চি বি এচ চি নহয় মানে মই অসমীয়া মিডিয়ামৰ পৰাই পঢ়া।
অ খালি স্কুলটো প্ৰাইভেট আৰু নে?
উম স্কুল প্ৰাইভেট হয়।
অ কিন্তু আছামিছ মিডিয়ামত আছে ঠিকে আছে ম মইয়ো আছামিছ মেদিয়াম এ হয় কিন্তু মোৰ চৰকাৰী আৰু। আমাৰ তো চৰকাৰে ডাইৰেক্ট ওৱান টু থ্ৰী ষ্টাৰ্ট হৈ যায়।
অঁ তোমালোকৰ চৰকাৰী স্কুলত কেনেকুৱা ধৰণৰ শিক্ষা দিয়ে?
আমাৰ আমি যেতিয়ালৈ পঢ়ি আছিলো চৰকাৰী স্কুলৰ তেতিয়ালৈ শিক্ষাটো বহুত ভালে শিকাইছে যিখিনি মই শিকি আহিছোঁ আৰু কিন্তু শুনিছোঁ আজিকালিৰ শিক্ষাবিলাক ইমান ঠিক নোহোৱা হৈছে স্কুলৰ। আহ গুৰুত্ব নিদিয়ে শুনিছোঁ কিন্তু আমি যেতিয়ালৈ পঢ়ি আছিলো তেতিয়ালৈ বহুত ভাল শিক্ষা দি আছিলে তাৰে টিচাৰ বিলাকো ভালদৰে গুৰুত্ব দিয়ে। অ তাৰ পিছত আৰু সেনেকুৱাই আৰু ছাৰ বিলাকো মানে আমাক সহায় কৰিছিল কিবা নাজানিলে কিবা সুধিলে সিহঁতে জনা কৈ দিয়া আছিলে আমাক সেনেকোৱাকে ত' মানে আমাৰ ভাল নম্বৰ কৰি কেনে পাছ কৰি গৈছো আৰু ক্লাছ ফাইভ।
তোমালোকৰ এনে এক্সট্ৰা কিবা শিকাইছিল ন যেনেকে আৰ্ট আকৌ কিবা খেলা-ধূলা
অ শিকাইছে এইবিলাকো শিকাইছে আমাক মানে এনেকোৱা হেৰি কৰা নাই যে চৰকাৰী হয় যে এইবিলাক নিশিকাও ত আমাৰ প্ৰাইভেটত যেনেকোৱা আমাৰ কোৱালি টি আছিল ঠিক তেনেকোৱা আমাৰ চৰকাৰীতো সেনেকোৱা আছিলে মানে বহুত ভাল আছিলে।
সুবিধা বহুত। কিবা কিবি ওলাই
সুবিধা বহুত আছে কিন্তু আজিকালি শুনাত মতে চৰকাৰী স্কুলৰ টিচাৰ বিলাকে ইমান গুৰুত্ব দিব নিবিচাৰে অ যিহেতু নিউ নিউ টিচাৰ হৈছে সিহঁতে মানে আহে আৰু ষ্টুডেন্ট বিলাকে পঢ়িলে পঢ়িল নপঢ়িলে নাই সেনেকোৱা ইমান গুৰুত্ব নিদিয়ে মানে আনকি ইহতে ষ্টুডেন্ট বিলাকে আহি কেনে কয় নহয় তাৰে সেইকাৰণে সেইকাৰণে আমি আৰু এতিয়া গম পাও আৰু এনেকোৱা ইমান এটা ভাল শিক্ষা নিদিয়ে ত ক'ব গ'লে আচলতে সৰু থা কিলে প্ৰাইভেটত পঢ়িলে ভাল হয় যিহেতু তাতে ইংলিছত বেছি গুৰুত্ব দিয়া হয় ন
উম প্ৰাইভেটত আকৌ ভালে শিকায় সেনেকোৱা গুৰুত্ব দিয়ে। টিচাৰবিলাকে ষ্ট্ৰিকো কৰে দিয়া চোন
কিন্তু এটা কথা তুমি মন কৰিছানে নাই বা কিন্তু যি এ চৰকাৰী কলেজ ভাল হয় আৰু প্ৰাইভেট স্কুলটো ভাল হয় কিন্তু প্ৰাইভেট কলেজ ভাল নহয় কাৰণ কি তাতে ইমান গুৰুত্ব নিদিয়ে প্ৰাইভেট কলেজ বিলাকত
অ মই কিন্তু যিখন প্ৰাইভেট কলেজত পঢ়িছো হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে সেইটো কিন্তু বহুত ভাল আছিল মানে বহুত ষ্ট্ৰিকো আছিল পঢ়া শুনাৰ ক্ষেত্ৰত ত বহুত
অ তেতিয়াহলে ভালে তোমালোকৰতো কিন্তু প্ৰায় ভাগ ভাল নহয় কাৰণ কি মই যোনটোত পঢ়িছো মই পঢ়িছো ন তাৰ মানে প্ৰাইভেটত মানে বাৰু মই সৰুতে চৰকাৰীত পঢ়িলো তাৰ পিছত যেতিয়া মই কলেজ পাইছিলো তেতিয়া প্ৰাইভেট লৈছিলো। মই কমাৰ্চ ষ্টুডেণ্ট হয় ন ত সেইটো কলেজত মানে কমাৰ্চ নাছিল তেহেঁত সেইটো প্ৰাইভেট কৰি ল'ব লগা হৈছিলে ত সেনেকোৱাকে প্ৰাইভেট কৰি লওতে মানে সিহঁ তে নিশিকোৱা নহয় শিকাই আহি কেনে কিন্তু মানে ইমান এটা গুৰুত্ব নাই আৰু যে কিবা যদি নাজানে সেনেকোৱা সুধিলেতো সিহঁতে ইমান এটা গুৰুত্ব নিদিয়ে আৰু সেইটোৰ বিষয়ে তে আৰু কেতিয়াবা এবচেণ্ট মাৰে
অ আচলতে স্কুল কলেজ বিলাকত টিচাৰ বিলাকে মানে গুৰুত্ব বেছিকৈ দিব লাগে টো বিষয়ত মানে ষ্টুডেণ্টে নাজানে সেইটো ভালকে শিকাই দিব লাগে তে তেতিয়াহে মানে উন্নতিটো হব আৰু শিকিব পাৰিব ল'ৰা ছোৱালীয়ে
উম সেইটোৱে
তোমালোকৰ আৰু কিবা কম্পিউটাৰ ক্লাছ এইবিলাক শিকাইছিলনে
অ অ শিকাইছিলে কম্পিউটাৰত ক্লাছটো আমি ক্লাছ নাইনৰ পৰা শিকিব গৈছো তোমালোকে কেতিয়াৰ পৰা পাইছা পিছে
আমাৰ কিন্তু স্কুলত বা কলেজত সেনেকুৱাকে আমাক শিকোৱা নাছিলে
অ তোমালোকে বাহিৰা শিকিব লগা হৈছে তাৰমানে অ আমি কিন্তু শিকিব পাইছিলো অ আমাক মানে ক্লাছ নাইনৰ পৰা, নাইন আৰু টেন টো মানে আমাক কম্পিউটাৰ শিকিইছে আৰু এনেকুৱা তোমালোকৰ তাতে ক্লাছ নাইনত এনেকুৱা অপশচন থাকে নে যে কিবা ল'ব লাগে
অ আমাৰ যে অ ইলেক টিপ চাবজেক্ট আমাৰ আছিল আৰ্টছ আছিল আৰু এডভান্স মেথছ আৰু হিন্দী আছ
অ অ চেম ময়ো হিন্দীয়ে লৈছো আমাৰ আৰু তাতে মেথামেটিক্সো আছিলে যাই যোনে যি ল'ব পাৰা আৰু সেনেকুৱা বহুত কিব কিবি আছিলে সংস্কৃত আছিলে কিন্তু মানে মই বেছিভাগ হিন হিন্দী ভাল লাগে ন ত হিন্দীটোয়ে ময়ো লৈ ছিলে হিন্দী
অ আজিকালি ওলাইছে আৰু বহুত কিবাকিবি য়োগা ওলাইছে ডান্স ওলাইছে আৰ্টছ
নতুন কিবা ওলাইছে যাৰ যি পচন্দ কৰিব। খোজে সেইটো কৰিব পাৰে আৰু নতুন নতুন টিচাৰো আহিছে দিয়াচোন আগতে ইমান এভেলেব বোলো নাছিলে ন।
অ' পঢ়াটো অকল পৰীক্ষাগত হব নালাগ মোৰ মতে এক্সপিৰিয়েন্ঞ্চ অভিজ্ঞতাৰ ওপৰতো পঢ়া দিয়া কৰিব লাগে। তেতিয়াহে।
ঠিকেই কৈছা, অ' ষ্টুডেন্ট বিলাকে সেনেকুৱা টাইপৰ হয়, বাৰু, এনেও আজিকালি কিছুমানে আৰু জানাইচোন কিমান কি ফ্ৰড চলি আছে হয় নে নহয়। চব বস্তু স্কুল বিলাকতো ক'ব গ'লে ওপৰৰ পৰা ভাল দেখি ভিতৰত বা, কি হয় সেইটো আৰু ক'বতো নোৱাৰা।
ফিজ, এডমিশ্যন ফিজ বহুত। বেছি লয় প্ৰাইভেটবিলাকৰ চবে সেইকাৰণে এফৰ্ড কৰিব নোৱাৰে।
উম' ঠিক কথা কৈছা আজিটো মানে ন যি খিনি হয় আৰু এইটো সেইটো হিচাপত চৰকাৰটোতো দিয়ে ত চৰকাৰো অলপ গুৰুত্ব দিব লাগে ন। ষ্টুডেন্ট বিলাকে যেন শিকি আহক। ফ্ৰী বিনামূলীয়া হ'লেও, তুম যিখিনি সিহঁতে শিক্ষা পাব লাগে সেইখিনি শিক্ষা দিব লাগে। আৰু টিচাৰ বিলাকেও যিহেত চৰকাৰে এইখিনি পইচা সিহঁতক দিয়ে আছে। ত' সিহঁতেও মানে নিজৰ কৰ্ত কৰ্তব্য যে সিহঁতে ষ্টুডেন্ট এটা আহিছে সিহঁতক ভাল এটা শিক্ষা দিব পাৰে যেন জীৱনত সিহঁতে কিবা এটা আগুৱাই যাব পাৰে সেইটোৰ বিষয়ে শিকাব পাৰে।
সেইটোৱে
এতিয়া স্কুলৰ হেডমাষ্টৰে। এইবোৰ চাব লাগে, চোৱা চিতা কৰিব লাগে কোনটো টিচাৰে ভালকৈ ক্লাছ কৰাইছেনে নাই কৰোৱা, ইয়াৰ প্ৰতি গুৰুত্ব দিব লাগে। তেনেকৈ হৈ এখন ভাল স্কুল চলিব।
অ' ঠিকে কৈছা। সেনেকুৱা নহলে আৰু কেনেকুৱা হ'ব দিয়াচোন কোৱা, সকলোবোৰ এতিয়া নাচালে এতিয়া চব দায়িত্ব অকল বাৰু, মায়েক দেউতাকৰো হয় দিয়াচোন ক'ব গ'লে অকল, টিচাৰৰে দায়িত্ব নহয়। এতিয়া যিখিনি বস্তু মানে টিচাৰৰে শিকাই দিয়ে। সেইখিনি বস্তু ঘৰত আহি কেনে মাক দেউতাকে অলপ, অকন মান চাব লাগিব। আৰু,
সেইটো ঘৰতো পঢ়িব লাগিব। ষ্টুডেন্টে ঘৰতো পঢ়িব লাগিব অকল,
ঘৰতো পঢ়িব লাগিব। নহয়, এতিয়া যিহেতু ময়ো, টিউশচন কৰাও ন, ছোৱালী বিলাকক সৰু বা বাচ্ছা, বিলাক কৰাও ন, ত' সিহঁতৰো কিছুমানানে মায়েক বিলাক সেনেকুৱা আছে,। যিহেতু গধূলি হলে মানে সিহঁতৰ, মোবাইল চাই থাকিব চলি পঢ়িছে পঢ়া নাই। সেইবিলাক মানে গুৰুত্ব নিদিয়ে। ত' আৰু পিছত আৰু, হ'বা আমাৰ টিশচন ভালকে টিউশন কৰি এনেকুৱা পাছ পৰা নাই কিবা কৰিব পৰা এটৰলিষ্ট ঘৰত যাই কেনে যিখিনি, পঢ়ে টিচনত যিখিনি কৰা সেইখিনিে যদি ঘৰত যায়। এবাৰ পঢ়ে তেতিয়া হ'লে ত বহুত কব লাগে কিন্তু আজি কালি চাবা। চব ল'ৰা ছোৱালী সৰুৰ পৰাই, উম' সেনেকুৱাই আৰু মোবাইলতটো দি দিয়ে। মোবাইলে চাই থাকে পঢ়া পাতি,
মোবাইল, মোবাইলৰ কাৰণে বহুতৰ পঢ়া বেয়া হৈ গৈছে। বহুত ল'ৰা ছোৱালী মোবাইল পাই কিনে পঢ়িব নোখোজে। আৰু টিচাৰ, আৰু মাক দেউতাক বিলাকও বেছিভাগ স্কুল আৰু টিউশ্যনৰ ওপৰত ভৰসা কৰি থাকে যে সিহঁতে দিছো ভাল টিউশ্যনত দিছো ভাল স্কুলত দিছো। এতিয়া পঢ়িব পৰাঢ়া কিন্তু এইটো নহয় ঘৰত অলপ ধ্যান দিব লাগে যাতে কি পঢ়িছে কি হোমৱৰ্ক দিছে এইটো চাই
অ
অকল স্কুল কলেজ বা টিউশ্যনত চব নহয় ন।
অ সেইটোয়েতো এতিয়া আৰু নিজেও ঘৰতো ৰিভাজ নকৰিলে আমি চোৱান আমি যদি এতিয়া ৰিভাজ কৰো আমিয়ো চোন পাহৰি যাওঁ সেই ঠিক তেনেকুৱা কথাতো হয় এতিয়া বাৰু আমি ডাঙৰ হৈছো সেই কাৰণে বুজা আমাৰ ক্ষতাতো আহিছে। কিন্তু কিছুমান আৰু মানে সৰু বাচ্ছা বিলাকতো নাহে তো সেইটো বস্তুতটো টচাৰ বুজাই দিব লাগে। তোমাৰো মাক, দেউতাক,
অঁ আৰু দেশ এখন উন্নতিৰ কাৰণে চাবা দেশৰ গোটেই নাগৰিক শিক্ষিত হোৱাাতটো বহুত জৰুৰী হয়। সেইকাৰণে শিক্ষা আজিকালি বহুত জৰুৰী হৈ গৈছে। ম্লৱান হৈ গৈছে অশিক্ষিত মানুহৰ মানে একো দামেই নাই সেনেকুৱা। ক'ব গ'লে তা
ইমান মানে প্ৰব্লেমত সন্মুখীন হয় কিমান সমশ্য সন্মুখীন সহয় যিবিলাকৰ মানে শিক্ষা নাথাকে কিমান ফ্ৰড কৰি গুচি যায়।
অশিক্ষিত মানুহৰ কাৰণে আৰু চাবা বহুত ভুৱা বাতৰি সেই সেইবিলাক বহুত
অ শুনিব পোৱা যায়। যায় আৰু বেয়াও লাগে সিহঁতে ইমান কষ্টও কৰে কিন্তু সিহঁতৰ সেই কষ্ট ফল নাপায় বেলেগে সেইটো বস্তু ফট কৰি কেনে লৈ যায় পইচা বিলাক ত' সেনেকুৱা অলপমান অ-
শিক্ষাতকৈ এতিয়া বহুতখিনি শিক্ষা ডেভলপ হৈছে বাৰু আগতে চাবা মেট্ৰিক পাছ। কৰিলে নাইন টেন পাছ কৰিলে বহুত চাকৰি পাইছিল মানুহে কিন্তু আজিকালি বহুত পঢ়িব লাগে তাৰ পিছততো চাকৰি নপায়ে ক'ব গ- লে অ কি কৈছা হেল্ল'
কিছ আগত আগতে সি
হেল্ল'
শিক্ষা বহুত এতিয়া আৰু শিক্ষা বহুত
হেল্ল'
হেল্ল' হেল্ল'
অ আৱাজটো অহা নাই তোমাৰ হেল্ল' হেল্ল'
পাইছা ছানে